হয়,
কি কৰি আছা এতিয়া?
অ আছো ৰ'বা এই মানে অলপ আগতে ৰাতিপুৱাৰ আহাৰ খাই উঠিলো
হয় হয় কি খালা এনে আছো ৰ'বা মই এতিয়া ৰাতিপুৱা ৰাতিপুৱা কিবা খালো অলপ এনে চাহ পানী তোমাৰ কি খালা ৰাতিপুৱা মানে
মইও এই ৰুটি আলু ভাজি এনেকুৱা ধৰণৰ গৰমো বহুত পৰিছে নহয়।
হয়, গৰমো পৰিছে আজি মানে এটা কথা কব মানে ক'ম বুলি আলোচনা কৰিম বুলি ফোন কৰিছোঁ আৰু তোমাক।
অ', কোৱাচোন?
মানে তোমাৰ এই স্বাস্থ্যৰ বিষয়ে অলপ কথা পাতিব পাৰিম নেকি আজি মানে তোমাৰ মানুহ বিলাকত
বেমাৰ আজিকালি খুব সোনকালে বেমাৰ বিলাক
হয়, হয়, খুব সুন্দৰ ধুনীয়া তুমি ভাল বিষয় এটা বাছি লৈছা। স্বাস্থ্য যাক মানে আজিকালি মানুহে ইমান এটা মানে গুৰুত্ব নিদিয়া হৈছে আজিকালিটো সকলো ব্যস্তই থাকে দৈনন্দিন জীৱনত গতিকে মানে যি যিটো আমাৰ আটাইতকৈ মানে যিটো নহলে নহয় স্বাস্থ্য স্বাস্থ্যততো লাগিবই আগত ভাল থাকিব গতিকে সেই স্বাস্থ্যৰ প্ৰতি মানে মানুহে ইমান এটা গুৰুত্ব নিদিয়া হৈছে। আলোচনা কৰিব পাৰি দিয়া এইটো।
মই ভাবোঁ হয়, হয়, শুনিছোঁ মানে শুনিছা?
অ', অ' শুনি আছো কোৱা, শুনি আছো।
মানে মই কৈছো মানে অ', মই কৈছো মানে তোমাৰ স্বাস্থ্য হৈছে মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ সম্পদ মানে মই ভাবো স্বাস্থ্য ভালে ভালে যদি স্বাস্থ্য ভালে ভালে নাথাকে তোমাৰ ধন সম্পত্তি থাকিলে কি হব?
একো লাভ নাই।
একো লাভ নাই এইটোতো স্বাস্থ্য হৈছে একদম আটাইতকৈ ডাঙৰ মানে সম্পদ মানে তোমাৰ স্বাস্থ্য ভালে, একো নাই মানে স্বাস্থ্য মানে এতিয়া বেমাৰ বিলাক বহুত মানে মানে মই দেখা পাইছোঁ মানে কম বয়সৰ ল'ৰা ল'ৰাবিলাকৰো তোমাৰ আজিকালি দেখিছোঁ চুগাৰ তোমাৰ এইবিলাক দেখ
উম, ঠিকেই মানে তাকেইতো আজিকালি মানে খাদ্যবোৰ এনেকুৱা মানে ভেজাল হৈ গৈছে আমি শাক পাচলিয়ে খোৱা বা মাছ মাংসই কোৱা বা এইবোৰ ফল মূলে কোৱা, সকলোতে মানে বিষাক্ত বিষাক্ত এইবোৰ মানে মেডিচিন দিয়া মই সেইদিনা দেখা পাইছিলো এইবোৰ কল আৰু আপেল এইবোৰ মানে এ, আৰু ৰ তৰমুজ মান এইবোৰত বিভিন্ন ধৰণৰ কিবা পদাৰ্থ মানে মিহলাই তাতে মানে অধিক সতেজ কৰে, সতেজ কৰি বজাৰত বিক্ৰী কৰে, সেইবোৰ খাইটো মানে ল'ৰা ছোৱালী বা বৃদ্ধ লোকতো বহুত সমস্যা হয়।
হয় এইখন আৰু তুমি কি পাবা মানে কি মানে আৰু ইয়াৰ মানে কিহৰ কাৰণে মানে তুমি মানে যি এইবিলাক বেমাৰ হয় মানে কিবা তোমাৰ স্বাস্থ্যৰ মানে
অ', মই ভাবোঁ আজ আগৰ মান মানুহ বোৰৰ যে বেমাৰ বোৰ ইমান কম আছিলে মই ভাবি লৈছো যে তেওঁলোকে আগৰ মানুহ বহুত মানে শাৰীৰিক পচৰতছিলে কিন্তু আজিকালি মানে মানুহৰ মানে অকল মানে ধৰা ইমান আৰাম হৈ গৈছে মানুহৰ জ এইখিনি পৰা এই পাঁচ মিনিট দূৰত ৰাস্তা যাবলৈও মানে গাড়ীখন, বাইকখন, এনেকে লৈ যায় গতিকে মানুহৰ কোনো শাৰীৰিক মানে একো মানে অ, পছৰত নাইয়েই। একো নকৰে খালি মানে তাৰ তাৰ ওপৰি এইবোৰ ভেজাল খাদ্যতটো খায়েই একো ব্যাম ধ্যান একো নকৰে তাৰবাবে মানে মই ভাবিছো যে এইবোৰ মানে সমস্যা হৈছে তুমি কি কোৱা?
হয়, হয়, তিবি ঠিকেই কৈ এতিয়া মানে একো তোমাৰ মানে চখ খাদ্যটো আৰু বাকী আৰু তোমাৰ এতিয়া মানে এক্সাৰচাইজ হওক কিবা হওক। একো নকৰে মানে তোমাৰ পাৰিলে ৰাতিলৈকে থাকে মানুহ বিলাকে এতিয়া।
উম, উম, উম, হয়,
লৈকে থাকিব পাৰ টিপি থাকিব কিবা কৰি থাকিব তোমাৰ পিছত তাৰে মানে আগৰ মানুহবিলাকে সোনকালেই শুইছিল কিন্তু।
হয়, হয়, হয়, সময়ত টোপনি নোযোৱা হয়, হয়, ঠিকে কৈছা। মানে সময় সময়ত টোপনি নাযায় মোবাইল খেলাই থাকে।
হয়, হয়, হয়, মোবাইল চাই ৰাতিপুৱা দেৰিলৈ কে উঠে শুই থাকে এই মই ভাবো মানে ৰাতিপুৱ পুৱা মোৰ হিচাপত মানে অলপ খোজ কঢ়িব লাগে ৰাতিপুৱা গধূলি এনেকে খোজ কঢ়িলে ব্যায়ম কৰিব লাগে অলপ এতিয়া অলপ মানে হেৰি হয় মানে স্বাস্থ্যটো ভাল হয় থাকে মানে।
হয়, হয়, ঠিক কৈছা একদম ঠিক কথা কৈছা মানে আমি শাৰীৰিক পচলত আগৰ দিনৰ মানুহে ধৰা হাল কোৰ পাইছিল পথাৰত ভুই ৰোৱা বিভিন্ন ধৰণৰ কৃষি কৰ্মৰ লগত জড়িত থকা বা মানে লগত কাম কৰি থাকোঁতে মানে তেওঁলোকৰ, যি মানে শাৰীৰিক মানে কষ্ট হৈছিল তেওঁলোকৰ মানে তেতিয়া মানে ত আৰু খাদ্যবোৰো দিয়াচোন ভাল আছিলে। তেতিয়া ইমান এনেকুৱা মানে ৰাসায়নিক দ্য
হয়, মানে আৰু আগৰ মানুহ বিলাকে মানে ল'ৰা ছোৱালী বিাক বিলাকে তোমাৰ প্ৰতিদিনে খেলা ধূলা কৰিছিল মানে ফুটবল খেলিছিল খেলা ধেমালি কৰিছিল শৰীৰ শৰীৰ বিলাক ভালে আছিল দৌৰিছিল। কিবা হেৰি কৰিছিল কিন্তু এতিয়া দেখোন নকৰে এতিয়া মানে খেলা খেলা ধূলা নকৰে চব মোবাইলতে গেম গেম খেলি থাকে আৰু সামাজিক
মোবাইল লেপটপ অ, হয়, হয়, মোবাইল লেপটপ কম্পিউটাৰ সন্মুখত বহি মানে তেওঁলোকৰ আৰু চকুৰো ক্ষতি হৈছেই লগতে মানে একৌ শৰীৰৰ মানে একো সঞ্চালন নহয় যে তেওঁকল লোকৰ মানে সেইবাবে বিভিন্ন ৰোগে মানে তেওঁলোকক হেঁচা মাৰি ধৰিছে
হয়, হয়, হয়, সেইটোয়েতো যে আগৰ দৰে তেনেকে ভল নেখেলেই মানে ল'ৰা চোৱা ছোৱালী বিলাকে মানে এতিয়া দেখা নাপাওঁ খালি মোবাইলত
যে স্বাস্থ্যটো ভালে ৰাখিবলৈ কি কি আমি পদক্ষেপ লব পাৰো অকমান কোৱাচোন?
স্বাস্থ্যটো ভালেৰে থাকিবলৈ আৰু তুমি কৈছা আৰু
উম,
মানে মই-মই ভাবো মানে খোৱা লোৱাত অলপ বেছি মানে ভাল খাদ্য খাব লাগে ঘৰৰ খাদ্য হ'ব লাগে মই ভাবো হয়, হয়, নি যে খেতি বাতি কৰা খাদ্য খাব লাগে মানে সাৰ নিদিয়া বস্তু খাব লাগে
অ, হয়, হয়,
টো এইটো হ'ল এক নম্বৰ তোমাৰ দুই নম্বৰ হ'ল মানে মই ভাব মানে অলপ এক্সাৰচাইজ খেলা ধূলা হওক দ দৌৰা এইবিলাক কৰিব লাগে
অ',
অলপ ডেইলি এইবিলাক এক্সাৰচাইজ ব্যায়াম কৰিব লাগে এইটো এটা আৰু তোমাৰ মানে মোবাইল মানে ৰাতি সোনকালে শুব লাগে আৰু সোনকালে খাব লাগে।
হয়, হয়, খুব সুন্দৰ ধুনীয়াকৈ ভাল কথা এটা কলা আৰু মানে কি হয়
আৰু পানীটো তোমাৰ হেৰি ভাল পানীটো ভাল পানী খাব লাগে মোৰ শুদ্ধ পানী খাব লাগে লেতেৰা পানী খাব নালাগে
ধুনীয়া কথা এটা কলা পৰিষ্কাৰ পানী খোৱাটো ভাল কাৰণ কিয় পানীৰ পৰা মানে বহুখিনি বেমাৰ হয় বুলি কোৱা হয় ন।
হয়, হয়, মানে মানে মই ভা বাৰু তোমাৰ হেৰি ফাষ্ট ফুড জাতীয় বস্তুবিলাক কম খাব লাগে আৰু তোমাৰ ঠাণ্ডা পানীটো কম খোৱা উচিত অ, মানে সেইটো স্বাস স্বাস্থ্য কাৰণে হেৰি তোমাৰ বেয়া মানে মই ভাবো আৰু
অ, ঠিকেই কৈছে
ফ্ৰিজ ফ্ৰিজৰ পানী ফ্ৰিজৰ পানী খাই থাকে
কিন্তু এতিয়া মানে কি হয় গৰমত মানে সকলো ফ্ৰিজৰ পানীয়ে বিচাৰে হয়নে? তেওঁলোকে মানে খাই ভাল পায় কিন্তু পেটত মানে কি হয় পেটত বোলে আমাৰ জুই নিচিনা মানে জুই জ্বলা নিচিনা নিচিনা কৈ মানে পেটত এটা ক্ৰিয়া হৈ থাকে তেতিয়া যেতিয়া আমি অতি ঠাণ্ডা পানীত খাই দিও তেতিয়া সেই জুই মানে যিটো হজম হজম হোৱা ক্ৰিয়াটো মানে তাত প্ৰভাৱ পৰে বুলি কোৱা হয় নে কি?
হয়, হয়, হয়, ঠিকে কৈছা তুমি আৰু তোমাৰেই ফাষ্ট ফুডটো কমালেও কমাব লাগে আৰু তিয়ল নিমখ আৰু তোমাৰ এই চেনিটো অলপ কম খাব লাগে মই ভাবো আৰু নিয়মিত খাব লাগে মানে তোমাৰ জোখত খাব লাগে কিছুমানে বেছি খাই ন চেনি অনমা
বেছি খাই উম, উম, উম, ঠিকেই কৈছা। মেইনলি মানে আমাৰ প্ৰধানকৈ হয়, খাদ্যৰ বাবে মানে বেছিভাগ বেমাৰ হয়।
হয়, হয়, ঠিকে চেনি বেছি খালে তোমাৰ মানে চুগাৰ হ'ব পাৰে নিমখ বেছি খালে কিডনী বেয়া হ'ব পাৰে মানে লাগাত থাকি যদি বেছি খাই মানে অলপ জোখত থাকি।
উম, উম,
অ', এইটোয়ে আৰু। তুমি কি ভাবা এই যে কি মানে কি হেৰি কৰিব লাগে মানে?
ঠিকেই কৈছা তোমাৰ কথাখিনিৰ লগত মই একমত খুব সুন্দৰকৈ তুমি কলাই যিহেতু। মানে আমি এ পৰাপক্ষত এইবোৰ একদম মাত্ৰা বোৰ কমাই দিবলৈ কাৰণ কি আজিকালি সকলো ফালে ভেজাল খাদ্যয় হৈছে গতিকে এতিয়া তাৰ মাজতে যদি আমি অকমান চাই চিটি। যদি খা খোৱা লোৱা কৰো আৰু নিয়মিত ব্যয়ায়াম যোগা ব্যাস বা যোগাসন সেনেকুৱা ধৰণৰ কৰোঁ আৰু যদি আমি ধৰা সামাজিক মাধ্যম আমা মোবাইল ফোনৰ পৰা অকমান আঁতৰি থাকিবা। কমকৈ, এনেকুৱা নহয় যে একেবাৰে তোমাক নালাগিব, লাগিব কিন্তু কম পৰিমাণে যদি মানে বে ব্যৱহাৰ কৰি ধৰা বাহিৰা কিতাপ, আলোচনী, বাতৰিকাকত তেনেকুৱা পঢ়াৰ অভ্যাস হয়, তেতিয়া মই ভাবো মানে মানুহৰ শৰীৰটো বা আগ আগতকৈ হ'লেও অকমান বাদে ভাল লাহে লাহে ভাল হবলৈ আৰম্ভ কৰিব হয়নে?
আৰু মানে মোবাইলৰ সলনি মানে তুমি ক'লা মোবাইলৰ কথা। মোবাইলৰ সলনি মানে বন্ধু-বান্ধৱৰ লগত মানে কথা পাতিব লাগ মই ভাৱোঁ আৰু।
আজিকালি মানুহ মানে অ', অকলশৰীয়া হৈ গৈছে, একেবাৰে নিজৰ মাজত থাকি। হয়, আড্ডা নামা হৈছে
হয় হয়, অলপ এনে কথা-বতৰা পাতিব লাগে মানে। এতিয়া মোবাইলতে ব্যস্ত থাকে। হয় হয়। এইটো আৰু।
মানে স্বাস্থ্যটো হৈছে এনেকুৱা এটা বিষয় মা বহল বিষয় য'ত মানে আমি বহুখিনি আৰু লগত মানে কথা সংলগ্ন হৈ থাকে। আমি পৰিষ্কাৰ- পৰিচ্ছন্নকৈ থকাৰ লগতে মানে নিয়মিত খাদ্য, ভাল সুষম আহাৰ, টোপনি। পৰ্যাপ্ত পৰিমাণৰ পানী গোটেইখিনি মানে উম একলগ হৈ মানেহে একতা মানে এজন মানুহৰ স্বাস্থ্যটোৰ ওপৰত মানে বহুখিনি মানে ইয়াত প্ৰভাৱ থাকে। এইখিনি যদি আমি মানে মানি চলো তেতিয়াহে আমাৰ মানে ভাল হ'ব।
হয় হয়। তুমি ক'লা টোপনিৰ কথা ক'লা ভালে টোপনিটো কিন্তু মেইন স্বাস্থ্যৰ কাৰণে।
হয় হয়।
টোপনিটো একদম মানে টোপনি ভাল টোপনি মাৰিব লাগে মানে। তোমাৰ ভৰসাত। আঠ ঘন্টা টোপনি মাৰিব লাগে এদিনত মানে। টোপনিটো লাগে নহ'লে টোপনিৰ ফলতো বি তেনেধৰণৰ ৰোগ হ'ব পাৰে, কম টোপনি মাৰিলে।
ভাল লাগিল তোমাৰ লগত আলোচনা কৰি। হয়। হৈছে দিয়া। আজি ইমানতে সামৰিছোঁ। হয়। অহ, ধন্যবাদ।